হেল্ল',
অহ, ফোন টো কাট খাই গ'ল। কিবা নেটৱৰ্ক প্ৰব্লেম নেকি।
সেইটো নেটৱৰ্ক প্ৰব্লেম হ'লে ক হেৰি বন্ধু সেই আমি সেই মৰাণ জনগোষ্ঠীৰ বিষয়ে তোমাক সেই সুধি থাকোতে তুমি সেই কৈ থাকোতে আধা খৈয়া হৈ গল আক অহ।
অধাখৈয়া মানে কি হয়। কিবা নেটৱৰ্কতোৱে কিবা। অহ, ৰাঘৱ মৰাণৰ কথা কলো ৰাঘৱ মৰাণৰ কি বুলি কয়। তেতিয়া মানে বিহুতে মানে কাটিলে আহোম সকলে সেই তেতিয়াই কাটিলে কাৰণে উম মৰাণসকলে তিনি দিনত যিটো তেলনি হয় তোমালোকে যিটো জানাই নহয় জানো?
তেলনী তিনিদিনত অ
অ তিনি দিন তেলনী দহ দিনত দহা তোমালোকে নিশ্চয় জানা কাৰণ প্ৰত্যেক জনগোষ্ঠীয়ে পাতে গতিকে সেই আমি সেই তেওঁলোকৰ সেই বেদৰ বিহুৰ লগত আমি। আমি নাপাতো মানে সেই পিছৰ মঙ্গলবাৰ দিনটোপাহে পাতো মানে বিহু। বিহুখন মানে এসপ্তাহ বুলি অহ এসপ্তাহ বুলি। বুলি কথা নাই মানে পিছৰ মঙল তেওঁলোক লাগিলে শুকো শুকুৰবাৰৰ পৰা হওক তেওঁলোকৰ ইটো মঙ্গলবাৰ পৰাই হওক লাগিলে আমি যিহেতু মঙলবাৰৰ পৰা পাতিম মানে মংগল মঙললে উৰুকা বুধে গৰু বিহু। তুমি চাগে নিশ্চয় শুনিছা সেই গীত এই সেই পঢ়িম গতিকে। আমি সেইকাৰণে আমি সেই মঙ্গলবাৰ দিনটোৰ পৰা আমি পাতোঁ তাৰমানে। তাৰ পিছত কিছুমান মানে আমাৰ যিহেতু গোসাই বিহু হয়তো। আমাৰ গোসাঁই মানে আমাৰ সত্ৰ আছে আমাৰ চৈধ্য খন নে কিমান আছে মই অকমান পাহৰিছো এই কথাখিনি। কিন্তু এই সত্ৰ আমি এই গোঁসাই অনুসৰিহে আমি পাতো। তাকে আকৌ দিৰাকৰ গোঁসাই তুমি চাগে নামটো শুনিছা নে নাই নাজানো। ডিৰাক গোসাই মতেও বহুতে যিহেতু মানে। তেওঁলোকক অহ, তেওঁলোকে কেতিয়াবা আমাৰ লগত খাপ। খাই কেতিয়াবা পিছ হৈ বেছিখিনি পিছলে যায়। মানে কিবা জোন- চন্দ্ৰ কিবা দশমিকৰ লগত তেওঁ লোকে মিলাই। সেই বিহুখন পতা হয়। সেই বিহুখন সেইকাৰণে কেতিয়াবা জেঠ মাহৰ বহুত। পিছলৈকো মানে বহুত খিনি সময়লৈকে যায় মানে ত সেই তেনেকে। মানে মৰাণ জনগোষ্ঠী। সকলে প্ৰথম দ্বিতীয় আৰু তৃতীয় এই মাজত তিনিখন বিহু সেইকাৰণ তিনিচুকীয়া জিলা আটাইতকৈ দীঘলীয়া বিহু হয়। তুমি মন কৰিছা নে কেতিয়াবা কেতিয়াবা দহ দিনা কেতিয়াবা সাত দিনা কেতিয়াবা এঘাৰ দিনা বিহু পাতে। মাজৰ বিহু খনত চবতকে বেছি এ সপ্ত এঘাৰ দিনাও হয় তেৰ দিনাও হয়। হয় সেই তেনেকুৱা কে। বিহু পতা হয় গছতলৰ বিহু গছ তলৰ বিহু তুমি চাইছানে? কেতিয়াবা বা
মই চোৱা নাই বাৰু দেই! তিনচুকীয়ালে আহি তেনে হ'লেও মই মানে মানে গছ তলৰ বিহু দেখা নাই! মোবাইলৰ হে দেখিছো।
আচ্ছা মোবাইলত, তুমি মানে ডাইৰেক্ট পোনপটীয়া ভাৱে মানে তুমি দেখা নাই ন।
হয়, হয়, নাই দেখা!
অ গছ তলৰ বিহুত বহুত খিনি গীত অ মানে গোৱা হয়! যিবোৰ মানে সঁচা একদম অন্তৰ ডাইৰেক্টলি তাত থৈ এ সেই গীতবোৰ গা গোৱা হয় লগতে যেতিয়া শেষ হয় তেতিয়া ছোৱালী ঘৰলৈ যোৱা হয়, ছোৱালী গৈ ভাত পানী খোৱাই! মানে চিনা চা চিনাকি হয় এনেকে হয়, আৰু বহুতত এনেকে প্ৰেমো হয়, তেওঁলোকে বিবাহ হয়, গম পোৱা নে? আৰু এনেকে পলাই নিয়া বিবাহো আছে! পলাই নিয়া বিবাহ তোমাক ক'ম বাৰু তুমি গীতসমূহ অ গছ তলৰ বিহু গছ তলৰ বিহু তুমি গীতবোৰ শুনিছা নাই পিছে?
নাই, নাই, নাই শুনা, ম দেই মই সিমানখিনি নাজানো অকল মোবাইলত দেখিছোঁ মানে চৰ্ট ভিডিঅ'ত।
অকনমান তোমাক মই সেই গছ তলৰ বিহু এটা গীত শুনাই দিছো! তুমি শুনিবানে?
অ, অ, অ, অ শুনাই দিয়া উম, উম!
অই যাচি দিলে নাচনি সোণৰু যে আদৰ নাই। ঐ মই মৰহিলে নাচনী গোলাপৰো আদৰ নাই! অই, যাচি দিলে নাচনী সোণৰো যে আদৰ নাই। অই, মৰম দিলে নাচনী! গোলাপৰো আদৰ নাই। ঐ, যৌৱননো গুচি গলে! জীৱ নতো একো নাই বিৰহৰে বেদনাই, কন্দুৱাব সঘনাই! ঐ যৌৱননো গুচি গলে জীৱনতো একো নাই। বিৰহৰে বেদনাই কন্দুৱাব সঘনাই। ঐ, যাচি দিলে নাচনী সোণৰো যে আদ দৰ নাই! ঐ, মৰহি দিলে নাচনী, গোলাপৰো আদৰ নাই!
আজৈ, আজৈ পুৰা ভাল হৈছে দেই। হয়, হয় অলপমান তোমাৰ মানে তুমি দূৰলৈ আহাচুন নেটৱৰ্কৰ প্ৰব্লেম হৈছে অলপ।
তথাপি তুমি শুনি পাইছা নে! মই নাজানো।
অ, এতিয়া পাইছো দেই নহয় তেতিয়া গানতো শুনি পালো তাৰপিছত ঘপকে নেটৱৰ্কটো মানে অলপমান দিছ
অকণমান ডিষ্টাৰ্ব হৈছে! কেনেকুৱা কেনেকুৱা শুনিছা?
ভাইটিয়ে ঠিকে আছে বাৰু
নহয় নহয় কি কথা কৈছো
দ্বীপটোতো একদম ভাল
অ মোৰ বাৰু সুৰতো মিলা নাই বাৰু বা মোৰ সুৰতো তেনে কে নাই অ মই এনেই আ তোমাক মানে অকমাণ আভ্য দিব চেষ্টা
নাই চেষ্টা কৰি যোৱা তুমি ভাল হৈছে
অহ এনেকুৱা ধৰণৰ মানে বহুত গীত হয় আৰু তাত মানে বিশেষকৈ চাকচনি মাৰি দি গোৱা হয় তো
হয় নেকি বাৰু নাই পোৱা দেই নাই পোৱা দেই মইবোৰ শব্দ আজি শুনিছোঁ
চাকচনি মাৰি মানে হৈছে বাঁহ এডাল তাত বন্ধা থাকিব বাঁহ এডাল নহয় চাৰি কাষে চাৰি কাষে বন্ধা থাকিব বা কিছুমানে ডাঙৰকো বন্ধা থাকে নাটনি সকলে যিহেতু চাকচনি দি দিব চাকচনি মানে সেই বাঁহৰ লাঠী ডালক চাকচনি বুলি কোৱা হয় শুনা পাইছা নে সেই চাকচনি দি তেতিয়া দিব তেতিয়াও গুণোৱাও মানে বিচৰাও এটা মানে গীত আছে আৰু শেষ মুহুৰ্ত বহুতো গীত আছে মই তোমাৰ অকণমান সেই বস্তুতো গুণ গুণাই দিছো হা ত' এনেকে কোৱা হয় অসমীয়া মাধ্যমত চাচনি বুলি কোৱা হয় গছ তলৰ বিহু ডেকা সকল কলে যাব তেতিয়া তাৰ মানে চাকচনি মাৰি বিয়াও এনেকুৱা কথা ঐ কিহত নো মৰম লাগিল অহ অহ তিতাম চাচনি ঐ দিলাহি ঐ কিহত নো মৰম লাগিল ঐ ভনী চাকচ নি ঐ দিলা সি ঐ বজা বলৈ নেজানো ঐ ঐ ভনী গাবলৈ মই নে নেজানো নো ঐ ভুল হ'লে ক্ষমি বা ঐ ভুল হ'লে ক্ষমি বা দেই শুনা পাইছা এই বস্তুখনে তেনেকে আৰম্ভণি হয় কিন্তু যি মানে প্ৰকৃত গীত যেনেকে যাঁচি দিলো নাচনী বা সেনেকুৱা ধৰণৰ গীত বোৰ গোৱা হয় হে হে
অহ তেনেকুৱা ধৰণৰ গীত
অহ এতিয়া যাওঁতো তেনেকুৱা গীত আছে যেনেকে যাওঁ দে দে নাচি অহ যাওঁ গৈ দে নাচঁনি যাবলৈ সময় হ'ল পথাৰৰ অহ ৰঙ কি পূৱেই ৰঙাবৰি পশ্চিমত মাৰে গ'ল বহুত সুন্দৰ গীত মই কৈছো বহুত সুন্দৰ গীত মানে ডাইৰেক্ট ৰৌ ফৌটেজ পাবা তুমি এই বিলাক গলে
অহ
মানে এনেকুৱা গীত তাৰ মানে এইটো তুমি মানে এ সেইবিলাকত গ'লে মানে কৈ দিছো মই মানে যোনটো আভাস পা পিবা পাৰে মই কিন্তু বহুত যেনেকে মাৰাই মাতিব আকৰিও আজি দেউতাৰে মাতিব মৰমৰ মাজনী তেতিয়া আছিলা মোৰে লগৰী, এতিয়া হলা গৈ আনৰ ঘৰৰ বোৱাৰী। শহিব লাগিব শহুৰৰ টেঙা মাত, শহিব লাগিব টেঙা মাত, তেতিয়া মাজনী মোলে মনত পৰিব অতীতৰ কথাবোৰ মানে মানে ঘনাই-ঘনাই কুন্দুৱাই ৰাখিব মানে এনেকুৱা ধৰণৰ বহুত গীত আছে মানে যিবোৰ গীত মানে তুমি শুনিলে কৈছিলো মই
মানে জীৱনৰ লগত মানে কি হ'ল মানে সংলগ্ন থকা ন।
সংলগ্ন থকা, সংলগ্ন থকা, যে অকল সেয়াই নহয় মানে তাৰ উপৰিও তাৰমানে
হৈ থকা মানে দুখ, সুখ, দুখ, যৌৱন
সুখ, দুখ, বেদনা লগতে এ লগতে তোমাৰ এনেকুৱা আছে যিবোৰ তাৰ মানে আনন্দ উপভোগ গীতটো আছে, অকল এয়াই নহয় যে
হয়-হয়। উম। সেই যৌৱনৰ মাজতে আনন্দময় এইবোৰ বস্তু টো ফুটি উঠিছে হয় নহয় যৌৱন কালৰ লগ যিবোৰ গীত মানে আছে উম।
এতিয়া অকণমান ধৰ কমেডি অকণমান মই তোমাক ধৰ আনন্দ উপভোগ এনে ক'ব। কৰি যিকেইটা ইলেট্ৰিকৰ পোচকেইটা ন নহয় জানো ভনী ঐ কাৰেণ্ট নো তানিবলৈ ভনী অ চকু যিকেইটা পালচাৰ বাইকৰ লাইটকেইটা নহয় জানো ভনী ঐ পোহৰনো বিলাবলৈ এনেকুৱা ধৰণৰ বহুত গীত তুমি শুনিব পোৱা নাই যিবোৰ মানে বহুত ভাল লাগে, হাঁহিও উঠে মানে সেই গীতবোৰ মানে এই গীত এই গীতবোৰ বহুত দীঘলীয়া ছুটি নহয় এ বহুত দীঘলীয়া তোমাক মই জাষ্ট এ অকনমান তোমাক অকল শুনালো মানে
উম-উম বহুত ধুনীয়া হৈছে, বহুত ধুনীয়া হৈছে, বহুত ভাল হৈছে দেই।
কেনে পাইছা নাজানো?
কিন্তু তুমি এবাৰ মোক গছ তলৰ বিহু দেখুৱাবগৈ লাগিব।
দেখুৱাবই লাগিব, এই মানে এতিয়া গছ তলৰ বিহুলৈ তুমি এটা বছৰ অপেক্ষা কৰিব লাগিব। এটা বছৰনো কি আৰু আজি আজিৰ দিনত এটা বছৰ মানে এতিয়া ধৰ আমি পালোহি জুলাই মাহত ভৰি দিছো নহয় জানো এই আগষ্ট, ছেপ্তেম্বৰ এই গ'লেই আৰু তুমি এটা বস্তু আদি ঘপককে যোৱা হয় আকৌ সেই এপ্ৰিল মাহটো সোমোৱাৰ লগে-লগে আমাৰ বিহু আৰম্ভ হয়, আৰু এই গীত গীতবোৰেই হওক বা যিয়ে হওক মই এটা কথাই মই-মই মনত মনলে যিহেতু আহি প্ৰকাশ কৰিব বিচাৰিছো কাৰণ আমি প্ৰকৃতিৰ লগত সঁচ সঁচাকে কিছুমান বস্তু মিলে, এতিয়া তুমি যিমান বিহু গান গীত এটা শুনি থাকিলো তোমাৰ ইমান আমেজ ভাৱটো ভাল নালাগিব কাৰণ পৰিৱেশ, পৰিস্থিতি পৰিৱেশ এই সময়তো তোমাৰ বিহু গীত ভাল নালাগিব, বিহু সময়ত কিন্তু বিহু বহুত বেছি ভাল লাগে সেয়ে মই বিহু চাৰিফালে কুলি মাত আৰু আমাৰ মৰাণসকলৰ যি বিহু সেইখিনিতে বেছি তোমাৰ তিনিচুকীয়াতে বেছিকৈ বিহু বিহু লাগিব ভাৱটো কিয় কৈছো কাৰণ যেতিয়া গছৰ কুঁহি পাত ওলাই কপৌ ফুল ফুলে, কুলিয়ে কু কু বুলি মাত দিয়ে সেই সময়খিনি সঁচাকেই বিহু বিহু এটা খুব এটা মানে
অনুভৱ
কোনটোৱে আমেজ হয় মানে আমেজ ভাৱ যোনটো সেই বস্তু পোৱা যায় তুমি এই সময়ত তোমাৰ যিমান ঢোলা বাজি তোমাৰ সেই বিহু ফিল্ডটো নাহে সেই অনুভৱ টো নাহে মানে এই সময়ৰ লগত খাপ খুৱাই এতিয়া আহ এইবোৰ এই সময়ত গান এনেকুৱা ধৰণৰ মনত পৰিব নৈয়ে এৰি গ'ল বা এনেকুৱা ধৰণৰ গীতবোৰহে তোমাৰ এই এই সময়খিনি বিশেষকৈ ভাল লাগিব ধৰ তেনেকুৱা ধৰণৰ কথা প্ৰত্যেকটো পৰিৱেশ পৰিস্থিতি লগত খাপ খোৱাই কিছুমান গানো আছে আৰু সেইমতে শুনি ভাল লাগে তাৰমানে ত' এনেকুৱা ধৰণৰ অ এতিয়া গীত আহ লিখিত বুলি কোনো কথা নাই কিছুমান বস্তু ডাইৰেক্ট মুখে মুখে যি ওলাইছে তাকে গাই দিয়ে কিছুমান এনেকুৱা তুমি ল'ৰা সকলক পাবা নহয় যি মানে ডাইৰেক্ট দেখা চকুতেই তোমাৰ গীত ৰচি দিব পাৰে যিবোৰ আমি বাৰু নাজানোয়ে বা আমি বেলেগৰ লগত সহযোগিতা কৰি গাওঁ বা আগত এজন গাব পিছৰ এখিনিয়ে গাব ঠিক তেনেকে গীতবোৰ মুখে মুখে ওলাই যায়। ত তুমি সঁচাকে ভাল পালা নে গীতবোৰ
বিৰাতেই ভাল লাগিল কবলে মোৰ ভাষা নাই মইতো তুমি গাই আছা মই অলপ কঁকাল হিলাই নাচি আছো
সচাই নে বাৰু সেইটো
সঁচাকে কৈছো অলপমান বাহিৰত মানুহ আছে কথা পাতিবলে অলপ দিগদাৰ হৈছে অ' নেটৱৰ্ক পোৱা নাই নেটৱৰ্ক পোৱা নাই
অ' এতিয়া শুনি পাইছা নে তুমি
নেপ এতিয়া ঘপককে মানে অ' অ' এতিয়া পাইছো
অ' অকমান অসুবিধা ব্যস্ত হৈছে
প্ৰব্লেম হৈছে হয় হয় আজি কাৰণে ইমানতে সামৰণি মাৰি দিছো তোমাৰো অ' অলপ অসুবিধা হৈছে নেটৱৰ্কৰ প্ৰব্লেম হৈছে উম ঠিক আছে অ ৰা খিছোঁ আজি অ' অ'
ঠিক আছে।